কৰিছে?
আপোনাৰ এই, বস্তু এটা হিচাপ কৰি আছিলোঁ।
কি হিচাপ কৰি আছিলে বা?
মানে এই অ, কি কয়, পইচা এটা মানে মিলাই আছিলো আপোনাৰ।
আচ্ছা, কি হৰ পইচা কিবা পইচা পাতি পাইছে নেকি?
নহয়, নহয় এই আপোনাৰ হেৰি মই ৰেণ্টট থাকোঁ ন, আৰু মানে বস টো কিনিব লাগে মানে, সেইটো কাৰণে মানে কি হ'ল তাৰ মানে কি কি লাগিব কি কি নালাগে তাৰে মানে হিচাপৰ কাৰণে মানে পইচা এটা মিলাই আছে। ছিল মানে।
হেল্ল'।
শুনিছা।
কিয় কিয় বস্তু কিনিলা বা?
নহয় নহয় মানে বস্তু কিনিবলৈ মানে বজাৰ কৰিবৰ কাৰণে। মানে পইচা এটা মিলাই আছিলো মানে।
আত্ছা, কিহৰ বজাৰ?
আৰু নে খোৱা বোৱা তাৰ পিছত এই ৰুমৰে মানে আৰু দুটামান বস্তু আনিব আছে মানে এই আপোনাৰ বাচন দুটামান। তেনেকে আৰু, মিলাই মেলি বোলো বাজেটৰ হেৰিটো বনাই লওঁ।
উম, বজাৰ ক'ৰ পৰা কৰা, অনলাইনৰ পৰা কৰা নে নে অফলাইন?
বজাৰ অফলাইন, আপোনাৰ খোৱা বোৱা বস্তু হে আৰু, বজাৰ যাম আৰু। ওচৰতে বজাৰখন বহে।
আচ্ছা, অৰ্ডাৰও কৰিব পাৰে দেখোন
অৰ্ডাৰ মানে এতিয়া শাক পাচলি কি অৰ্ডাৰ কৰিব আৰু, তেনেকুৱা, যদি এ কাঁহী বাতিবোৰ পাৰি বাৰু, সেইকেইটা মানে ভাবিলোঁ নিজে অনাটো বেছি ভাল হয় মানে, আকৌ ৰখি থাকিব মানে, টাইম নহ'ব মানে এতিয়া আকৌ অৰ্ডাৰ দিলেওঁ দুদিন তিনিদনৰ মূৰত আহিব ন'। সেইটো যদি একেদিনাই গৈ লৈ নিব পাৰিম আৰু, উম। বাকী আপুনি কি কৰি আছিলে?
মই বোলো আপোনাক এটা ফোন কৰো, আপোনাৰ লগত অকমান কথা পাতো কিবা এটা।
হয়, হয়, অ'।
তাকে মোৰ মানে আজিকালি মানে অলপ মানে কণ্ডিচন বিলাক অলপ বেয়া হৈ গৈছে মানে। পইচা পাতি মানে হাতত চেভিং নোহোৱা হৈছে। খৰচটো বাঢ়ি গৈছে, ইমান হাতত চাগে সব পইচা মানে খতম হৈ যায় মানে, তাকে ভাবি আছো মানে। তাকে আপোনাৰ লগত অকমান ডিচকাচন কৰিবলগীয়া আছিলে, মানে কেনেকে মেনেজ কৰোঁ? ছেভিংছটো মানে ষ্টাৰ্টিং কৰিব পাৰে আৰু।
ছে-ছেভিংছ ৰাখিবলে মানে কি হয় আপোনাৰ যদি যিমান টকা আপুনি হিচাপত উপাৰ্জন কৰে, সেইটো হিচাপত আপ আপুনি থাৰ্টি পাৰ্চেণ্ট বা টুৱেন্টি পাৰ্চেণ্ট আপুনি ছেভিংছ কৰিবই লাগিব।
হয় বাৰু কথাটো। কিন্তু এতিয়া চে যিমানটো হাতলৈ পইচা আহে, সেই তাৰেচোন বেছি খৰচে হৈ যায়, ধাৰেই লাগি যায়।
অ', সেই সেই খ সেইটোৱে কথা, মানে যেতিয়া এশ টকাৰ ভিতৰত মানে কথাটো কৈছোঁ। এশ টকা এটাপৰা যদি আপুনি এশ টকাই খৰচ কৰি দিয়ে, ধাৰ হ'বই মানে সেইটো চিষ্টেমে মানে সেয়া, হেৰি হৈ যায় আৰু ছেভিংছটো নাইকিয়া হৈ যায়।
উম, উম।
উম, আৰু বেছি আজিকালি কি হৈছে টানি চলিবও নোৱাৰি নহয়।
সেইটোয়ে আৰু মানে চলিবলেতো অসুবিধাই। এতিয়া আমি কিমানখিনি বস্তু মানে দাম বাঢ়ি গৈছে প্ৰতিটো বস্তুৰে আকো এটা বস্তু দাম নবঢ়াকা হোৱা নাই। মই আপোনাৰ আজি এক বছৰ, এক বছৰ মানৰ পৰা মই ছেভিংছ। কৰিব চেষ্টা কৰি আছোঁ। এতিয়ালৈকে টকাও ছেভিংছ কৰিব পৰা নাই মানে। আনকি মই মানে ধাৰতহে চলি আছোঁ মানে বেলেগৰ পৰা, এনেকুৱা হৈ গৈছে।
অ', তেতিয়া আপোনাৰ চিটুৱেশ্বনটো অলপ বেলেগ হৈ আছে।
উম, বহুত বেয়া বেলে বেয়া হৈ আছে মানে।
উম। মানে এতিয়া আপুনি যদি হেৰি কৰি আছে কিবা কৰি আছে পাৰিলে অলপ নিজকে ছেভিংছ কৰিব চাব। মানে যদি আগতকে যদি দুটা বস্তু বেছি খায় এতিয়া এটা খাব।
সেইটোয়ে মোৰ প্ৰব্লেমটো সেইটোয়ে এতিয়া চাব হা, মানে মোৰ মানে নোৱাৰো মানে এতিয়া কিবা এটা বস্তু যদি দেখিছো মানে নোখোৱাকে থাকিব নোৱাৰো মানে কণ্ট্ৰল নহয়
হয়, হয়, হয় কণ্ট্ৰল মানে এতিয়া, হয়।
মানে সদায় ভাত খাওঁতেনে হোটেলত ভাত খালে মানে আপোনাৰ মাছ মাংস দেখিলে মানে লোভটো লাগি যায়, দাম বেছি ভৰো। য'ত এতিয়া আপুনি ছেভেন টি ছেভেন টি ৰুপিচৰ ভাততো আমি ডেৰশ টকা দি খাওঁ মানে।
হয়, হয়। এ এটা কথা যদি খোৱা বোৱাত যদি আপুনি পইচা খৰছ কৰিছে ন, এইটোত কিন্তু বেয়া নাপাওঁ দেই। মানে যদি কিছুমান যদি অলগতিয়াল কথাত যদি পইছা যদি খৰচ কৰি উৰুৱাইছে তেতিয়াহে বেয়া মানে। সেইটোতহে অকণ ভাবিব লাগে, মানে খোৱা বোৱাত মানে কি হয় এনেও অ', খাই বৈতো মানুহ থাকে ন?
সেইটো বুলি নহয়, খোৱা বোৱাতোতো হয়ে। তাৰ লগতে মানে অলাগতিয়াল ক্ষেত্ তাতো বহুতখিনি খৰছ হৈ যায় মানে।
হয়, সেই অলাগতিয়ালতোতে অকণমান চেভিং কৰিব চাব লাগে মানে সেইকণতে অকণমান
এবাৰ হেৰিয়ত অদৰকাৰী কাপোৰ পিন্ধি
হয়, উম।
অদৰকাৰী কাপোৰ কানি কিনি দিলোঁ কাপোৰ থকা স্বত্বেও আকৌ এই কিবা কিবি বস্তু কিনিলোঁ কিবা- কিবি বস্তু খাব মন গৈছে ক'ৰবাত মানে কল্ড ড্ৰিংকস খাব মন গৈছে এনেয়েই। খাই নাখালেও হয় ন এনেই।
সেইটো হয় বাৰু এনে খাই লাভো নাই, খালে মনটো বেছি গুচি যায় আৰু ন।
সেইটোৱে মনটো তাৰ মানে জোখতকে বেছি গুচি যায় আকৌ।
হয়, হয় আৰু মানে কি হয়। পইছা বস্তুটো কি হয় মানে আজিত আছে ন আপোনাৰ লগত মানে আৰু দুদিনৰ পিছত আকৌ মানে ক্ষন্তেকতে নাইকিয়া হৈ যায়েই আপুনি যিমান ছেভিং ছেভিংছ কৰো বুলি ভাবিলেও মানে নাথাকে। বহুত টান হয় মানে বহুত টান হয়। কাৰণ একোৱে নহয় এইটো অবিহনে একোৱে কামেই নাই একোৱেই কৰিব নোৱাৰি।
একোৱে কাম নাই আৰু এইটো মেইনলি অনলাইনত থাকে ন পইচাটো।
উম, সেইটো হয় ই
অনলাইনত থাকে যে, উ' ইউ-পিত থাকে যে ত' এতিয়া আৰু বেছি হেৰি হৈ যায় আৰু। লগালগ মানে, লগালগ মানে হেৰিয়ে কৰি দিওঁ আৰু।
এই ইউ-পি-আই ট্ৰে্জেকচন অহাৰ পৰা মানে বস্তুটো পইচা মানে যোনটো এটা আগতে ভেলু আছিলে মানে আগতে পইচা এটা হাতত থকা মানে এনেকুৱা লাগে যেন বহুত কিবা এটা আছে কিন্তু আজিকালি কি হৈছে এইটো এটা যেন হেৰি কৰিতে লগা হৈ থাকিলে কিবা যেন কইন যেন গেম খেলি আছোঁ। বস্তু এটা যেন কইন দিছোঁ আহি গৈছে। উম। মানে হেৰি হৈ গৈছে মানে বস্তুটো অ', সেইটোৱে। কইন নহয় চৰি পইন্ট বুলি কব লাগিব কইন বুলি কলে পইচাই হৈ যাব।
কইন, কইনে হওঁক একেটাই বস্তু যায় ন কিছুমান এপত আপোনাৰ কইন দে আৰু কিছমানে পইণ্ট দেখুৱাবব ন।
ন সেইটো গ'ম পাইছোঁ, সেইটো গ'ম পাইছোঁ কিন্তু অ', অৰ্থ টো যদি চাব যে মুদ্ৰা বুলি হ'ব ন। মানে সেইটো হিচাপে বুজাব বিচৰা, বিচৰা নাই মানে। অ', মানে কইন বুলি কলে আপাৰ এটকা, দুটকাও থাকিব ন। সেইটো হিচাপত ধৰা নাই মানে জাষ্ট এটা পইণ্ট হিচাপে ধৰিছোঁ মানে।
উম।
উম।
এ' মই আপোনাৰ ঠিকে আছে বাৰু এইটো মই এনে আপোনাৰ হেৰি ছেভিংছৰ কাৰণে আগতে বহুত কষ্ট কৰিছিলে। আপোনাৰ এইটো আহ' এনেকে জাৰ এপ এটা আছিলে, জাৰ বুলি এপ এটা আছিলে তাত অট'পে লগাই থৈছিলোঁ মানে গল্ডত চছেভিংছ হয়। কিন্তু তাৰপা লাষ্টত দেখিলোঁ কি হ' পাই নাই তাত মানে লচ হৈ গ'ল মো। কেনেকে ল'চ হ'ল জানে নে নাই মানে মই মান ডেইলি ফিফটি ৰুপিজ কে মানে এ' তাত মানে এ হেৰি জমা কৰি গৈছোঁ।
অ', এইটো এছ-আই-পি বুলি কয় ন।
অ', এছ আই পি এচ আই পি নহয়, সেইটো এচ আই পি কৰা নাছিলো, এচ আই পি টো মিউচুৱেল ফাণ্ড নহয় ছেভিংছ আৰু জাৰত ছেভিংছ কৰা হয়। অ' আপোনাৰ এম এফত মানে যোনটো মিউচুৱেল ফাণ্ডৰ কথা কৈছে তাত আপোনাৰ সেইটো বেলেগ মানে চেভিঙচ টাইপৰ নহয় তাত আপোনাৰ আৰু ৰেট অফ ইণ্টাৰেষ্ট থাকিব। আপোনাৰ মানে প্ৰফিটে হ'বগে তাত গৈ পেলাই লছ কেতিয়াও নহয়।
আচ্ছা সেইটোত চাগে বহুত হেভি এমাউন্ট টটেল এমাউন্ট মানে হেৰি কৰে চাগে চেভিংছত থয় ন। মিউচুৱেল ফাণ্ডত।
উম।
অ'। কিন্তু আপোনাৰ এইটো এছ আই পি টাইপতে হয় নেকি বস্তুটো ৰেগুলাৰ থকাটো। ৰেগুলাৰ ৰেটত কি বুলি কয় ৰেগুলাৰ যোনটো ছেভিং কয় যে যোনটো অটো' পেত কাট খাই যায়, কাট খাই যায় সেইটো কি বুলি কয়?
ৰেগুলাৰ বুলি নাথাকে। আপোনাৰ অট'পেত কাট খায় যোৱাটো চবতে কৰিব পাৰে সেইটো এছ আই পি বুলি কয়।
অ', অ'।
অ' মানে এছ-আই-পি মানে হৈছে আপোনাৰ চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন।
উম।
মানে এ সেইটো আপোনাৰ এছ আই পি, মিউচুৱেল ফাণ্ড মানে চাবলৈ গ'লে একেটা বস্তুে হয় এই এছ আই পি খিনি গৈ পেলাই মিউচুৱেল ফাণ্ডতে ইনভেষ্ট হয়।
হয়, হয়।
জাষ্ট মানে নিজে নিজে কাট খাই গৈ থাকে আৰু মিউচুৱেল ফাণ্ড মানে একচট্ৰা যদি মিউচুৱেল ফাণ্ড কৰিব বিচাৰে তেতিয়া মানে আপুনি তাতে নিজে ডাঙৰ এ এমাউন্ট ইনভেষ্ট কৰি দিছে যাৰ লগত ডাঙৰ এমাউন্ট নাথাকে সি ডেইলি সি তেনেকে দুহেজাৰ এহেজাৰ পাঁচশ দুশ, এশ, পঞ্চাশ টকা। তেনেকে মানে ইনভেষ্ট কৰে মানে ডেইলি বেচিছত। আৰু নিজে কাটি কাটি যাব আৰু নিজে ইনভেষ্ট হৈ গৈ থাকিব। ত' লাষ্টত মানে প্ৰফিট সেটো মানে সেই সমানে হ'বগে দুয়টাৰে।
সেই সেই খেলটো ভাল লগা।
সেইটো ভাল অ'।
উম।
কৰিছিলো তেনেকুৱা বহুতবাৰ। এবাৰ আপোনাৰ জিঅ' মাই জিঅ' টো কৰিছিলো জিও গোল্ডটো ইনভেষ্ট কৰিছিলো। তাত মানে আপোনি দহ হাজাৰ ইনভেষ্ট কৰিছে, এক বছৰৰ পিছত আপুনি, সেইটো ছেভিংছ টাইপৰ হ'ল ন। দহ হাজাৰ যদি ইনভেষ্ট কৰি থয়। ত আপুনি বাৰ হাজাৰ মান টকা পাব এক বছৰৰ পিছত। প্ৰফিটেবল হয়। উম, মই সেইটো কাৰণে এইটো কৰিছিলো। আহ, তাৰপিছত পিছত মানে মই মানে কৰিলো ভুল এপত কৰিলো জাৰত কৰি দিলো, জাৰত কৰি সেইকাৰণে লছ হৈ গ'ল মোৰ।
জাৰত মানে কি হ'ল মানে বস্তুটো কম দিলে নে নে আপুনি লছ খালে কিবা।
মানে চাব হা ম দেই থৈ থৈ গৈছো, দেইলি যদি মই দহ টকাকে ইনভেষ্ট কৰিছো বা পঞ্চাশ টকে ইনভেষ্ট কৰিছো। আহ, মানে তাত মানে ডেইলি আপোনাৰ উং এটকা এটকা কে কমি কমি গৈ থাকে মানে টেক্স হিচাপে কাটি গ'ল্ডত ইনকেষ্ট কৰটোনে যদি এটকা টকা কমি কমি গৈ থাকে। তেতিয়া মোৰ এহেজাৰ টকাত। অঁ', এহেজাৰ টকা এই পোৱাৰ পিছত মই আপোনাৰ- নশ টকাহে উদ্যোগ কৰিব পাৰো, তাকো, তাৰো টেক্স কাটে নেকি মই পাহৰি গ'লো।
আপুনি হেৰিটো লোৰে কণ্ডিচন-কণ্ডিচনটো পঢ়ি ল'ব লাগিছিলে আক।
নাই, গ'ল্ডত ইনভেষ্ট কৰিলে টেক্স কাটে ন' গ'ল্ডৰ। সেইটো-সেইটো হৈ গ'ল। আকৌ কিন্তু মই মাই জিঅ' এপটো- যোনটোত ইনভেষ্ট কৰিছিলো তা'ত কিন্তু সেইটো এছ আই পি পিচাপত- কৰিছিলো, গ'ল্ডতে এছ আই পি, এছ আই পি হয়। জিঅ' গ'ল্ডতে এছ আই পি- হয় গে কিন্তু তা'ত মানে পইচা নাকাতে তা'ত পইচা সৰহকে হয়। মই আপোনাৰ এ মই আপোনাৰ তা'ত তিনিমাহ মান ইনভেষ্ট কৰিছিলো। তিনি মাহ নহয়, ডেইলি হিচাপত তিনিমাহ নহয় দুমাহ মাহত আপোনাৰ- আহ', -দুমাহো নহয়, একমাহ মানতে নেকি মই বহুত ৰিটাৰ্ণ পাইছো মানে। সেইটো ভাল লাগিলে কিন্তু মানে ভাল লাগি- ছিলে, সেইটো কিন্তু মানে উইড্ৰ হ'বলৈ বহুত টাই লয় সেইটো কাৰণে মই তা'ত নকৰা হৈ গ'লো।
অঁ', তিনদিন লয় চাগে ন' তিনদিন ৱৰ্কিং দে।
তিনি-চাৰি দিন লাগে, বহুত টাইম মানে হৈ যায়। ত' কেতিয়াবা মানে ইমাৰ্জে- ন্সি কাৰণত পইচা দৰাৰ হৈ গ'লে তাৰ পৰা-
এ' মানে এটা কথা গম পাই নাই যোনবিলাক- মানে অলপ জেনুৱেইন যোনবিলাক জেনেৱেইন কাম ন' সেইবিলাকত টাইম লয়, আৰু যোনবিলাক- যদি মানে অলপ মানে হেৰি টাইপৰ ন'- কিবা যিকোনো কিছুমান আজিকালি থাকে নহয় সেইবিলাক জল্দি হৈ যাব। কাৰণ সেইবিলাক থাৰ্ড পাৰ্টি টাইপৰ কিবা হয়, আৰু যোনবিলাক মানে- যেনুৱেইনবোৰ সদায় টাইম লয়েই যিমান ইমানজেঞ্চি হ'লো। উমঁ-উমঁ।
তথাপিতো মানে মই ভাবিলো হেৰি আকৌ যিহেতু- টাইমটো ইয়াত লাগিছে বা- ইটো টাইমটো সোনকালে হৈ গৈছে, মোৰ মানে এতিয়া ধৰি লওঁক এতিয়া আপোনাৰ যদি কিবা এটা ইমাৰ্জেঞ্চি হয়, আপোনাৰ ছেভিংছ আছে- ছেভিংছত আপুনি প্ৰফিটৰ কাৰণে বেলেগত থৈছে তো। তাৰ পৰা যদি উইড্ৰ কৰিব নোৱাৰে আৰু প্ৰব্লেম হৈ যাব ন'।
অঁ', -সেইটো হয় পিছে, উমঁ। মানে এনেকুৱা চিটুৱেচনৰ কাৰণে দিছে মানে- কিবা এটা বস্তু-চস্তু ল'ব যদি মন গৈছে তেতিয়া মানে আহ', - টাইম লৈ পেলাই মানে আপুনি আগতীয়াকৈ উইড্ৰ কৰিব পাৰে। একদম ইমাৰজেঞ্চি কামত মানে এইটো দিয়া নাই আৰু।
সেইটো ইমাৰজেঞ্চি কামত দিয়া নাই মানে, ত' মানে এইটো হেৰি টাইপত দিছে আৰু। অলপ দিনৰ পিছত যেতিয়া সেইটো পইচাটো গোটেইটো মোটাকে উলিয়াই পেলাই সেইটো- ভাল কামত ব্যৱহাৰ কৰিব পাৰিম মানে তেনেকুৱা টাইপৰ আৰু, সেইটো মাইনচেটত ইনভেষ্ট কৰিব লাগিব।
উমঁ, হয়-হয়।
তাকে'হে। এনেই আপুনি ইনভেষ্ট কৰে নে বাৰু তেনেকৈ কিবা কেতিয়াবা কৰ'বাত?